অহ, কি কৰিছা?
অহ, আছোঁ মানে এনেই বহি আছোঁ। অহ', অহ'। মই এনেই বহি আছোঁ ৰবা। এনেই আৰু ফোনটোৱে পিটিকি আছিলোঁ আৰু।
অহ, হয় নেকি?
হয়, হয়।
অহ, মোৰ মানে ইমান মূৰটো বিষাইছে।
অহ, মোৰো বিষাইছে কিন্তু আজি মূৰতো।
অহ, বহুত মূৰ বিষাইছে। অহ, মোৰ মানে এইটো মাজে-মাজে হৈয়ে থাকে।
উম।
তুমি মোৰ কথাবিলাক ভালদৰে শুনি আছানে?
শুনিছোঁ শুনিছোঁ। মোৰ শুনিছানে?
অহ', অহ' মই শুনি আছোঁ দিয়া। ভালকৈ শুনি আছোঁ দিয়া।
অহ, দিয়া কোৱা কোৱা। অহ, পাইছোঁ পাইছোঁ কোৱা এতিয়া। কিবা কোৱাচোন আজি?
কিবা কোৱাচোন। মানে তোমাৰ এ মানে তোমাৰ এ কিছুমান যে মানুহ আছে মানে মোৰ খুৰাৰ ছোৱালী এজনী আছে। তো তাই মানে কেনেকুৱা হয় মানে মোক ফোন কৰিছিলে। তো মানে তাই মানে কি হৈছে স্কুলত মানে তাই কিবা এটা মানে এই যে তোমাৰ সেই দিব লাগে যে অ', স্কুলত। এই কি কয় এইটো?
স্কুলত কি দিব লাগে?
এ মানে তোমাৰ তাইক মানে স্কুলত সেই দিব দিছিলে তোমাৰ এ এ মানে প্ৰেজেণ্টেচনছ যিব দিয়ে যে।
অ', হয় হয়।
উপস্থাপনা, যিকোনো এটাই বিষয় এটা দিছিলে। তো মানে তাইক এইটো বিষয়বোৰৰ কাৰণে কথা ক'ব দিছিলে। তাই মানে বেছিকে কান্দি দিছে মানে জানানে। তাই মানে কথাই ক'ব নোৱাৰিলে মানে ভয় খাইছে। অ', তাকে মোক তাই ফোন কৰিছে যে এনেকুৱা এনেকুৱা মোক আজি আজি মানে স্কুলত এনেকে প্ৰেজেণ্টেচন দিব দিছিলে মই দিব নোৱাৰিলো। মোৰ মানে মই কি কৰো মোক মানে তাইক ফোন কৰি সুধিছে মই কি কৰো মানে। তো মোক কৈছে আৰু যে মোৰ মানে তাই মানে খুব ভয় খায় মানে এনেকুৱা মানে মানুহৰ আগত কথা ক'বৰ কাৰণে। মানে মানে তাত মানে যিটো তো মানে এ থাকে ন বহুত নাৰ্ভাচ হৈ যায় কিবা ক'ব লাগিলে। ক'ব থাকিলে বা ধৰা জানা বস্তুটোত তাৰমানে তাই যিমানৰ হৈছে থাকি দিয়া এনেকুৱা বহুত মানুহ আছে। অ', মানে এনেকুৱা বহুত মানুহ আছে জানা।
আছে আছে। মোৰ ক্ষেত্ৰতো হৈছে এনেকুৱা। মোৰ ক্ষেত্ৰতো বহুত বাৰেই হৈছে দেখোন এনেকুৱা।
অ', তাই মানে সেনেকুৱা হৈছিলে। তো মানে থাকে এনেকু কুৱা মানে মানুহৰ আগত কিবা কথা ক'ব লাগিলে বা কিবা মানে ধৰা তোমাৰ কি যিকোনো আৰু কিবা এটা। মানে ভয় কৰে মানে বুজিছানে। এই এই ভয়টোৰ বাবে মানে নিজৰ যিখিনি মানে মানে নিজৰ যিখিনি মানে কেপ মানে কেপ
এতিয়া মানে কি নাই এবাৰ বস্তু এনে ধৰা স্বাভাৱিক হয় ন। কিন্তু মানে কি হয় বেছি হ'লে যদি অত্যাধিক হৈ যায় দৈনন্দিন মানে জীৱনতো বেছি অসুবিধাৰ সৃষ্টি হৈ পৰে ন মানে। বেছি হ'লেও বেয়া মানে। এনেকে স্বাভাৱিক হয় সকলো সকলোৰে ক্ষেত্ৰতে অলপ-চলপ হয়ে আৰু। সকলোৰে ক্ষেত্ৰতে হয় বাৰু। কিছুমান পৰিস্থিতি লৈ। মোৰ ক্ষেত্ৰতো বহুতবাৰে মই হৈছো মানে। বহুতবাৰ মানে সন্মুখীন হৈছো আৰু এনেকুৱা। মানে ধৰা পৰীক্ষাৰ সময়ত। পৰীক্ষাৰ সময়তে হয় বা কিছুমান জনবস্তু মানে পাহৰি যোৱা যায় ভয়ত মানে। ভৰিত ভয় খোৱা যায়। মানে আৰু মানে মাক ডাঙৰ মানুহৰ আগত কথা কোৱাতে হওঁক বা নিজৰ কিবা বিষয়ত বক্তৃতা দিয়াৰ কথাই কওঁ। মানে পাহৰি যাওঁ ধৰা নাৰ্ভাছ হোৱা যায় তেনেকুৱা আৰু। আছে আছে মই
মানে এনে এইবোৰ ভয় থাকিলে এইবোৰ এইবোৰ নাৰ্ভাছ বা এইবোৰ নিজে ভয় খোৱা মানে বহুত বেয়া হয় কিবা বহুত লোকচান হয় জানানে এইবোৰ মানে তোমাৰ মনত যি থাকে তুমি তাই মানে কৈ দিব লাগে মানে পুৰা। একো ভাবি থাকিব নালাগে এই
হয় হয়, যেতিয়া মানুহৰ মানসিক চাপৰ ফলতো হয় এইটো ন', মানসিক মানসিক চাপ বা যেতিয়া ধৰা, বেয়া চিন্তা মনলৈ আহি থাকে। কিবা কিবি মানে বেয়া চিন্তা আহে, তেতিয়াও হয়, না মানে নাৰ্ভাচ হোৱা যায়। আৰু আত্মবিশ্বাসৰ অভাৱৰ বলতো হোৱা যায় ধৰা।
অ', অ', সেইটোতো নাৰ্ভাছ হয়, সেইটোতো মানে হৈ যায় ন' কেতিয়াবা সনেকুৱা নাৰ্ভাচ হয়, তাৰমানে মই কিন্তু কৈছো জানা মানে মানুহৰ আগত, যিটোৱে মানুহ কথা ক'ব ভয় কৰে, সেই মানে ইণ্টাৰভিউ দিয়াৰ ক্ষেত্ৰতেই হওঁক, অহ সেইটো যেতিয়া মৌখিক পৰীক্ষা দিব লগা হয়, তে
আৰু মানে কেনেকুৱা লাগে? কিবা ক'লে যেন মানে ভয় খো খা খোৱা যায় ন', যেনকে ভুলে হ'ব, ক'লে এইটো হয়নে নহ'ব মোৰ। টো মানে এনেকুৱা মনত ভাব হয়।
অ', ময়ো, এবাৰ মানে মোৰো এনেকুৱা হৈছিলে, মই যেতিয়া মানে তোমাৰ মৌখিক এই সাক্ষাৎকাৰ দিব গৈছিলোঁ, এ সেইটো মানে মোৰ জীৱনৰ প্ৰথম সাক্ষাৎকাৰ আছিলে আৰু মানে তোমাৰ, চাকৰিৰ কাৰণে তোমাৰ গৈছিলোঁ আৰু। ত' মানে মোৰ হয়তো প্ৰথম অভিজ্ঞতা আৰু, মই তোমাৰ এই-এইখন স্কুলখনযে আছে তোমাৰ, দেলহি পাব্লিক স্কুল বুলি যাই আছে, খানাপাৰাত যে আছে। মই সেইখনত গৈছিলোঁ, তাত মানে যেতিয়া মই গৈছোঁ ন', মানে তেতিয়াৰ পৰাই মানে মই মানে ঘৰতেই এনেকুৱা লাগিছে, মই নাযাওঁ নেকি আজি কিবাকে কেনচলেই হৈ যাওঁক, মানে এনেকুৱা ভাবি আছিলোঁ আৰু, মানে মনটোত মানে গোটেই মানে নেতিবাচক চিন্তা। একো মানে তোমাৰ ইতিবাচক নাই, চব নেতি
নাই, এতিয়া আত্মবিশ্বাসৰ অভাৱৰ ফলতো হয় তোমাৰ। তুমি মানে ভয় খোৱা যায় ন', ভুলে হয় নেকি? কিবা ক'লে, তেনেকুৱা আৰু। আৰু ধৰা কিবা আগৰ কথা মনত পৰিও তেনেকে হোৱা হয় মানে, আগৰ যদি কিবা অভিজ্ঞতা আছিলে তোমাৰ তেনে কোৱা
নহয় নহয় মই কৈ আছোঁ, শুনাচোন, তুমি মোৰ অভিজ্ঞতাটোৰ কথা, মই মানে তোমাৰ ফাৰ্ষ্ট যেতিয়া মই সাক্ষাৎকাৰ দিব গৈছিলোঁ, মই মানে তাত তোমাৰ মানে কোনো নাই তাত অকলে এজন মানে এইচ আৰ আছিলে, ত' মানে তাত মোক বঢ়িব দিছে ভালদৰে, তাৰপিছত মোক মানে মোৰ নিজৰ বিষয়ে ক'ব দিছে, মই নিজৰ বিষয়ে যেতিয়া কৈছোঁ ন', মইতো নিজৰ বিষয়ে মই জানো, তথাপিওঁ মই সেইখিনি কথা মানে কবলৈ মানে ভয় লাগিছে। যেনিবা মোৰ কিবা ভুল হয়, মানে কিবা মানে, মোক কিবা ভাবে? মোক লাজ লাগিব, মোৰ মানে এনেকুৱা মানে হাত ভৰিবোৰ মানে কঁপিছে আৰু। মানে আৰু ইংলিছতেতো সোধে ন' তেওঁলোকে, আৰু তেতিয়া মানে মোৰ ইংলিছত মানে ইমান এটা তোমাৰ মানে বিশ্বাস এটা, মানে এই কনফিডেন্সটো মানে নাছিল। ছিলে যে, মই নোৱাৰো, কিবা এটা ভুল হৈ যাব। মোৰ মানে ক'বাত তুমি মোৰ মৰৰ মূৰটো মানে গোটেই মাথাটো মানে গোটেই মানে খাই হৈ গৈছিলে মানে সেইটো নামত শুন্য মানে, এটা ডাঙৰ শূন্য হৈ গৈছিল, তাৰপিছত আৰু মই অহ, কি ক'ব ন', বহুত লাজো পাইছোঁ সেইদিনা, বহুত বেয়া মানে তোমাৰ পৰিৱেশ হৈ গৈছিল সেইটো, সেইখিনি সময়ত। অ', মানে সেই-সেইটো মানে বহুত মানে, মোৰ বেয়া অভিজ্ঞতা আছ ছিলে আৰু, জীৱনৰ যিটো মোৰ প্ৰথম সাক্ষাৎকাৰ আছিলে, তাৰপিছত তাৰপৰা মই মানে, মানে মানে, মই মানে এইটো শিকিছোঁ, মানে ভয় কৰি একো লাভ নাইবা তুমি যি মনত আহে তুমি কৈ দিয়া, আৰু সেইজন আৰু সেইজন মানুহ তোমাক থ'ৰি চিনি পায় ন', তোমাকতো চিনি নাপায় ত' এদিন এদিন, এদিনে তুমি যি, এদিনে তুমি যি আহে কৈ দিবা। সেইটো এলিষ্ট, সেইটো যেতিয়া কৰিবা তুমি যে নিজৰ মনত যি থাকে কৈ দিবা। তোমাৰ নিজৰ ভয়টো কমিব ন'।
কমিব, আৰু এইটো লোকচানটো তোমাৰে হ'ব।
ভুল কোৱা, শুদ্ধাও কোৱা। অ', ফুল কোৱা শুদ্ধ কোৱা খালি তুমি কোৱা। ক'ব লাগে খালি। মুখখন খুলিব লাগে। আমাৰতো মুখনে নুখোলে ন'। সেইটোয়ে ভয়, মুখখন খুলিলেই যেনিবা আমি নে কিবা বেলেগ কৈ দিওঁ। তোক খোলা মুখখন, মানে যিয়ে নোকোৱা কিয় তুমি বৰ বেছি কি হ'ব তুমি মানে পাছ নকৰা বা ফেইল হ'বা। হয় নে নহয়। জীৱনটোতো তাতেইতো শেষ হৈ নাযায় ন'। সেইটোয়োটো তোমাৰ মানে পৰীক্ষা। সেইটোয়ে শেষ বা সেইটোয়ে প্ৰথম পৰীক্ষা তোমাৰ। সেই টোটো ঠিক নহয়। ত', পাছ কৰিলেটো ভালে, তুমি
এতিয়া তোমাৰ কি মানে ইতিবাচক চিন্তা মনলৈ আনিব লাগিব। ইতিবাচক চিন্তা কৰি মানে নিজৰ প্ৰত তুমি বিশ্বাস ৰাখিব লাগিব আৰু মানে ইতিবাচক চিন তাই নিব নোৱাৰা মনত, আৰু ভুল হ'লেও তাৰমানে তুমি শান্তল, আগবাঢ়ি যাব লাগ লিব মানে কি, যি হৈ দেখা যাব আৰু মানে মই মানে কমেই মানে সেনেকুৱা হ'ব লাগিব। নিজৰ ওপৰত মানে আত্মবিশ্বাসটো থাকিব লাগিব আৰু। আৰু মানে বিষয়বোৰ ভালদৰে প্ৰস্তুত কৰিব লাগিব, তেতিয়া মানে
মানে কি কৰিব লাগে জানা। এইবোৰৰ অ', এইবোৰৰ এইটো মানে এটা মানে সমাধান আছে, মানে আত্মবিশ্বাসটোৱে মেইন মানুহৰ। তুমি কি কৰিব লাগে জানে নে? তুমি যিখন আইনা আছে ন', ঘৰত, আইনা থাকেইেতো। সেই আইনাৰ আগত কথা ক'ব লাগে। তুমি ইংলিছতে কথা কোৱা। তুমি যিটো মানে ভাষাত কথা ক'ব বিচৰা ন' যিটো ভাষাত তুমি কমজুৰি হৈ আছা, মানে দুৰ্বল। সেইটো ভাষাতে তুমি মানে অনুশীলন কৰা বেছিকৈ। ত' মানে আইনৰ আগত কথা ক'লে মানে বহুত আত্মবিশ্বাস ত', আহে আৰু নিজৰ ওপৰত। ত', সেইটো কৰিব লাগে।
মানে কি, এইটো এটা তুমি মানে কি দুৰ্বলতা বুলি ভাবিব নালাগে আৰু ন'। নিজকে মানে ভয় ভাই মানে ভাবিব নালাগে এইটো মোৰ দুৰ্বলতা। এইটো এটা মানে সাধাৰণ মানসিক এটা অনুভূতি হয়, তাৰ মানে এতিয়া মানে এইটো দুৰ্বল বুলি তুমি নিয়মিত ধৰা, অনুশীলন কৰিব লাগিব ভালকৈ। আত্মবিশ্বাসটো গঢ় উঠিব লাগিব, সেইটোয়ে মানে মেইন আৰু মানে সঠিক প্ৰস্তুতিৰ মানে জৰি়য়তে, যিকোনো ব্যক্তিয়ে এই ভয় মানে অতিক্ৰম মানে কৰিব পাৰে। যদি নিজৰ ৰত আত্মবিশ্বাস থাকে। সাহস, আত্মবিশ্বাস, এনেকুৱা মানে এনেকুৱা কৰি যাব পাৰিব আৰু।
ভূল কৰাটোতো স্বাভাৱিক হয়। ভুল হয়য়ে মানুহৰ, মানুহ মাত্ৰ ভুল হয়। কিন্তু এই ভুলটো কৰিলেহে তুমি শিকিবা। ভুল হ'ব দিয়া, একো নাই। ভুলতো হ'লেহে তুমি শিকিব পাৰিবা। চাবা, জীৱনত তুমি ভুল নকৰাকৈ একো নিশিকাতো। যেতিয়া তুমি ভুল কৰি কিনে
ভুল কৰিলেহে মানে পিছত শিকিব পাৰি ন'। সেই ভুলটোৰ পৰা মানে শিকিব পাৰি মানে, জীৱনত ভুলো হ'ব লাগে কেতিয়াবা।
যিটো মানে পাৰফেক, যিটো পুৰা অ'। পাৰফেক্ট যিটো শিক্ষা ন', তুমি মানে ভূল কৰাৰ পিছতহে, তুমি ভাল, ভালকে শিকিব পাৰিবা। সেইকাৰণে ভুল হোৱা বহুত দৰকাৰ হয়।
উম। ভুল হ'লে মানে ভুলটোৰ পৰা বহুত খিনি মানে মানে শিকিব পাৰি আৰু মানে। মানে শিক্ষা পায় আৰু বহুত খিনি। পিছত আৰু সেইটো ভুল মানে নহয় আৰু। সেই শিক্ষাটোৰ পৰা বুজি পাই।
অ, অ'। ভুল কৰাটো একো ডাঙৰ কথা নহয়। মানুহ মাত
হয়, হয়। মোৰ মোৰ জীৱনতটো বহুত হৈছে সেনেকুৱা ঘটনা, বহুত পাৰ কৰি আহিছো বাৰু, মানে বিশেষকৈ মানে পৰীক্ষাৰ সময়ত বা মানে যেতিয়া বিদ্যালয়ত আছিল লোবা কলেজত মানে সেইখিনি সময়ত মানে মানে বহুত মানে নাৰ্ভাচ হৈ যাওঁ আৰু ভয় লাগে। মানে জনা বস্তুবোৰো মানে পাহৰি পাহৰি যাওঁ, তেনেকুৱা হয় আৰু। বহুত ভয় খোৱা যায় আৰু।
এইবোৰৰ কাৰণে বহুত কিমান চৰকাৰেতো মানে তোমাৰ ক'ৰ্চ ওলাই দিছে ন। যিটো আমাৰ স্কিল ডেভলপমেন্ট যিটো আছে তোমাৰ সেই স্কে স্কেল ডেভেলেপমেণ্টৰ তুমি ক'ৰ্চ জইন কৰিব পাৰা। বহুত ভাল ভাল কথা শিকাই। সেই আজিকালিতো বহুত কিবা কিবি ওলাই দিছে। সেইটো টো সেইবিলাকত মানে মানুহে এডমিশ্যন ল'ব লাগে নাম ভৰ্তি কৰিব লাগে। টো তাত মানে বহুত ভালদৰে অনুশীলন কৰোৱা হয় গোটেইখিনি তুমি মানে এজন ভাল। তুমি মানে পোৰা কন কনফ্ৰিডেন, আত্মবিশ্বাস তুমি মানে এইবোৰ লৈ পিনে তাৰ পৰা সিকি ওলাই আহিব পাৰিবা। অ' উম, বহুত ভালদৰে দিয়া হয়। তাত মানে তম তুমি মানে কয় কি বস্তু মানে এইবোৰ বহুত। হয় আৰু বুজি নাপাবা কেতিয়া এইবোৰ মানে।
স্কিলডেভলমেণ্ট বোলিলে মানে কি মানে কি তোমাৰ মানে জ্ঞান সন্মত। উপসাৰো কৰ্ম দক্ষতা উন্নত কৰে এইবোৰক মানে এইবোৰৰ ক্ষেত্ৰত বুজোৱা হয় ন। মানে কি ব্যক্তি এজন মানে আৰু। এ কি যি কোনো মানে পাঠ্যপুথি জ্ঞানেই মানে যথেষ্ট নহয় যে মানুহৰ মানে বাস্তৱিক চ'ব মানে জীৱনত কাৰাণে সফল হ'বলৈ যে কিমান মানে অত্যাধুনিক মানে কিছুমান মানে জ্ঞানৰ প্ৰয়োজন, সেইবোৰৰ বিষয়েও বুজোৱা হয়। অকল পাঠ্যয়ক্ৰমৰ জ্ঞানখিনিয়ে নহয়।
উম, আৰু ভুল কৰাক লৈ মানুহে ভয় কৰিব নালাগে আৰু। ফুলটো তোমাৰ মানে ধৰা। ভূল ভয়টোক মানে আমি তোমাৰ দুৰ্বল হিচাপে ভাব নালাগে সেই বস্তুটো তুমি এনে। হ'ব লাগে, সেইটো আমি মানে এটা মানে এটা তোমাৰ এটা সুযোগ বুলি ভাবিব লাগে। মানে অ' তোমাৰ চাকচেছৰ বা উন্নতিৰ এটা সুযোগ হিচাপে মানে চাব লাগে এইটো। অ' যদি সদায় তুমি চেষ্টা কৰি যোৱা তেন্তে। কিয় তুমি নিশ্চয় তুমি মানে উন্নতি। মানে এইটোত মানে তুমি উন্নতি সাধন কৰিবাই আৰু মানে।
হ'ম হ'ম।
সেয়ে আৰু প্ৰেক্টিচ মেক্স পাৰফেক্ট সেইটোৱে আৰু।